ক?
অ', কি খবৰ?
ভাল। তোমাৰ?
মোৰো ভাল। কি কৰি আছা?
এনেই অলপমান আপেল খাইছিলোঁ। তুমি?
অহ', মই এনেই শুই আছো দুপৰীয়া ভাত খাজ খাই কেনে। আহ', ক'ত আছা এতিয়া?
মই ঘৰতে আছো যাকালি আমাৰ মানে ৰুমটো চেঞ্জ কৰিলোঁ।
ৰুম চেঞ্জ কৰিলে মানে তোমালোকে ভাড়া ঘৰত থাকা নেকি?
অ', মই ভাৰতীয় হয়, মানে উম- ভাড়া ঘৰত থাকো যোৱা কালি মানে আমাৰ ৰুমটো চেঞ্জ কৰিলো।
অ', -অ', - পিছে বহুত কষ্ট হৈছে কিজানি ন। পিছে তোমালোকৰ বহুত কষ্ট হৈছে কিজানি। হেল্ল'।
অ' তুমি ভাড়াঘৰত থাকা নেকি?
মই ক'লো যে তোমালোকৰ বহুত কষ্ট হৈছে কিজানি কালি ৰুম চেঞ্জ কৰিলা।
হাঁ?
অহ', - শুনা নাই নেকি?
নাই শুনা, কওঁকচোন এইবাৰ?
মানে- ক'লো তোমালোকে যে কালি ৰুম চেঞ্জ কৰিলা তেনেহ'লে বহুত কষ্ট হৈছে কি জানি সেইটোও কৈছো।
অঁহ', -বেয়া বিৰাট কষ্ট হৈছে মানে বস্তু-চস্তু বিলাক- দাঙা নিয়া কৰিব লাগেটো বিৰাটেই কষ্ট। তুমি বাৰু ভাড়া ঘৰত- থাকা নে নিজৰ ঘৰত থাকা?
মই আগতে ভাড়া ঘৰত আছিলো পিছে এতিয়া মোৰ নিজৰে ঘৰ। আগতে আছিলোঁ।
বাহ, তোমাৰ ভালটো নিজৰ ঘৰ। মই মানে ইয়া- তে মোৰ এনেকুৱা লাগি থাকে যে যদি মোৰ নিজৰ ঘৰ হ'লে হয়। এতিয়া মানে কি হ'ল- অ' মানে-মানে বেলেগৰ ঘৰত এইটো ভাড়া থাকিব লাগে তো যিটো মানে বিৰাটেই- মানে হেপি কাম হয় আৰু মানে ঘৰ-চৰ চেঞ্জ কৰিব লাগে যেতিয়া। আৰু মানুহ বিলাকৰো কিছুমানে ব্যৱহাৰ ভাল নহয়।
অ।
নিজৰ ঘৰতে বিৰাট সুবিধা।
ঠিকে কৈছা, পিছে মই যেতিয়া আগতে ভাড়া ঘৰত আছিলো, তেতিয়া মোৰো বহুত অসুবিধা হৈছিলে।
উম,
তোমাৰ চব ফিলে অসুবিধা হয়, ধৰা তুমি ইমান টকা দি এটা জোগাত ভাড়া লৈ কেনে থাকিবা, তোমাৰ সুবিধাও সেনেকুৱা তুমি ভালকে নো, নোপোৱা। মানে পালেও, তোমাৰ বহুতো হেৰি লাগে। অ, তোমাৰ চোৱা, তোমাৰ মানে অ, কিছুমানৰ কাপোৰ শুকাই দিয়া, মানে অসুবিধা হয়ও, পানীৰ অসুবিধা থাকে। অ, বহুতো অসুবিধা যেনেকুৱা, লাইন বিল বহুত আহে, বহুত জাগাত মানে লাইনৰ যে বিলতটো সেই বহুত জাগাত বহুত বেছি, বছিকে আহে। আৰু মানে ঘৰৰ যে সেই মালিকজন, যোন মানে ঘৰৰ হেৰি সেইজনৰো তুমি পইচাও দিবা, তাতে থাকিবা তুমি ইমান ভালকে। সেই জনৰো, বহুতো কথা শুনিব লাগে। দুজন মানুহ যদি আলহীও, আহে তথাপিও এই ঘৰৰ মানুহজন মানে যোনজন মালিক হয়, ঘৰৰ বহুত বেয়া ব্যৱহাৰ কৰে মানে। অ, যেনেকুৱা আমি ভাৰতীয় মানে আমি মানুহ নহয়, এনেকুৱা ব্যৱহাৰ কৰে। কিছুমান ঘৰৰ মালিক বিলাকে, হয় নে নাই?
উম, উম, ঠিকে কৈছা, আমাৰ লগতো তেনেকুৱাই হৈছিলে মানে যিটো তুমি, তুমি, ক'লা যে পানীৰ কষ্ট, বিৰাট পানীৰ কষ্ট হয়। আমাৰ মানে সেইকাৰণে সেইটো এটা প্ৰব্লেম, আৰু মানে কাপোৰ মেলা কলা যে, কাপোৰ মেলাৰো প্ৰব্লেম হয়। আৰু অ, ঠিকে কৈছা, তুমি উম, মানে উম, ঘৰ মালিক বিলাকৰ মানে বিৰাট ত, বেয়া ব্যৱহাৰ কিছুমানে পিছে, আমাৰ যোনটো আছিলে। তেওঁ মানে ইমান বেয়া নাছিলে, তোৰ ভালে আছিলে ব্যৱহাৰ কিন্তু আশে-পাশে মানে আৰু আছিলে টো ভাৰতীয় তেওঁলোকৰ মানে মে পৰিৱেশতটো ভাল নহয়। সেইকাৰণে মানে, খালী কৰি দিওঁ তুমি বাৰু কিয় খালী কৰিছিলা?
হয় মোৰ মানে, আমাৰ আশে-পাশে যিবিলাক মানে চুবৰি, মানে যেনেকুৱা। আশে-পাশে ৰুম বিলাক যে, ভাড়া থাকে বেলেগ। মানে তুমি ধৰা এটা ভাল কে, মানে তুমি চলিলাধৰা যেনেকুৱা ভালকে খালা, ভালকে পিন্ধিলা। মানুহ সিহঁতৰ মানে সেইটো সহ্য নহয়, মোৰ মানে সেইটোৱে বেয়া লাগিছে। যে, মই কিয় ভালকে খাইছো ভালকে পিন্ধিছো। তোমালোকেও খোৱা, তোমালোকেও পিন্ধা মইতো মানা কৰা নাই। মূৰটো লৈ কেনে, তোমালোকে কিয় লাগি থাকা? নিজৰ ঘৰত থাকিলে এটাই সুবিধা, যে তুমি যিমানেই যি কৰি থাকা তোমাক কোনো কব লগীয়া নাই। তোমাক কোনো, দেখিব লগীয়া নাই, কব লগা নাই। বা কোনো ৰ মানে হেৰি কৰিবলগীয়া নাই, ভাড়া ঘৰত থাকিলে মানে সিহঁতৰ মতে চলিব লাগে, তুমি এইটো কৰিব নোৱাৰিবা সেইটো কৰিব নোৱাৰিবা। মানে যত-ততে কাপোৰ মেলি দিব নোৱাৰি বা। তোমাৰ টাইমত ধৰা-বান্ধা পানী দিব, তুমি পালে, পালা নাপালে নাই, সিহঁতৰ কোনো গুৰুত্ব নাই। কেতিয়াবা, কেতিয়াবা এনেকুৱা হয় পানী মানে নাহেই। তেতিয়া মানে, ইমান কষ্ট হয়। ৰাস্তাৰ পৰা কেতিয়াবা মানে, ৰাস্তাত মানে কেতিয়াবা পানী আহে। মানে আমাৰ পানীৰ পাইপটো অলপ মানে কেতিয়াবা মানে অ আমি ভিতৰত থাকোতো ত' ভিতৰত অলপমান পানী কেতিয়াবা কমকে আহে। ত ৰা মানে ৰাস্তাৰ সন্মুখত গেটৰ সন্মুখত কেতিয়াবা মানে পানীটো আহে তেতিয়া মানে তাৰ পৰাই মই মানে এ গামলা পাতি দি কেনে পানী উঠাই- উঠাই মানে দাঙি- দাঙি লৈ আহি ব লাগি, ইমান অসুবিধা আৰু যত মানে আৰু পানীৰ সুবিধা আছে তাতে ৰোম ভাড়া ইমান বেছি। তাতে ধৰা আমাৰ নিচিনা সাধাৰণ মানুহ মানে সহজে যাব নোৱাৰে।
উম।
আৰু য'ত অলপমান কম আছে তাতে এইবিলাক খুব অসুবিধা। লেট্ৰিন, বাথৰুমো মানে আমি য'ত আগত আছিলো মানে এনেকা কমন লেট্ৰিন বাথৰুম মানে আছিলে দাৰা চবে একলগত ইউজ কৰিছো। কি কি কবা? ইমান লেতেৰা মানে তুমি কিমান চাফা কৰিবা তুমি নিজে কিমান চাফা কৰিব, বেলেগওতো চাফা হ'ব লাগিব। মানে বহুতে এনেকুৱা হয় মানে লেতৰাকে ৰাখে। মোৰ মানে এনেকুৱাকে বহুতোবাৰ লেট্ৰিন, বাথৰুম ইউজ কৰি ইনফেকচনো হৈ গৈছে মোৰ মানে সেইকাৰণে ভাবিলো আৰু কষ্ট কষ্ট - মষ্ট কৰি কিনে মানে নিজৰ অলপমান যদি নিজৰ লৈ কিনে নিজে থাকিব পাৰো অ ভাল আৰু সেইটোয়ে।
কেতিয়া ভাবিচা এইটো তুমি?
কিন্তু ভাড়া ঘৰৰ মানে বহুতো সুবিধাও আছে, বহুত মানুহ ধৰা অ, বহুত জাগাৰ পৰা কৰ্মসূত ত্ৰে যিবিলাক মানে আহে, মানে চাকৰি হিচাপে লৈ কেনে যে আহে ত, সিহঁতেতো নিজৰ মানে অ' সহজেই নিজৰ এটা ঘৰ, বাৰী বনাব নোৱাৰে, সিহঁতৰ কাৰণে ভাল আৰু। যেনেকুৱা ভাৰা, ভাৰা ঘৰত থাকি কিনে দুই, একমাহ থাকিল থাকি কেনে সিহঁত আকৌ গুচি গ'ল সিহঁতৰ ঘৰলৈ মানে সেনেকুৱা ভাল। তুমি যদি মানে এক জাগাত যদি মানে বহুত বছৰলৈকে থাকিছা, তোমাৰ মাটি ঘৰ নাই তাতে যদি ভাড়া থাকিছা সেনেকুৱাকে বহুত কষ্ট হয় যাতে আৰু মেইন কষ্টটো হয় যাতে মে ফেমিলি লৈ থাকাটো তোমাৰ বেছি মানে কষ্ট হয়। তে চিংগেল মানুহৰ ইমান কষ্ট মই দেখাই নাপাওঁ।
হ ঠিকে কৈছা বাৰু, আমাৰো তেনেকুৱাই। এ, আমাৰ মানে আগতে য'ত আছিলো আমি নাই, নাই তাতে আমি মানে ইমান ভাড়া দিব লাগে তাতে আৰু পানী নাই
আৰু ইমান গৰম ঘৰবিলাক ওপৰত একেবাৰে, সেইকাৰণে মানে আৰু ৰোম - চুম চাই পেলাই মানে বিৰাটেই কষ্ট হয়, সেইটো আমাৰ হৈছিল আৰু।
অহ।
পিছেতো তোমালোকৰ কিমান কেইটা ৰুম আছিলে?
আমাৰ দুটাই ৰুম আছিলে, মানে পাকঘৰ এক্সট্ৰাকে নাছিলে আমাৰ। মানে দুটা ৰুমে আছিলে, থাকা ৰুম। তাতেই আমি পাকঘৰ সৰু, সৰুকে বনাই কিনে, তাতেই থাকিছো, তাতেই ৰান্ধা বাঢ়ি কৰি খাইছো দুটা ৰুম আছিলে, এটাত মায়ে থাকিছে। আহ, আৰু এটাত আমি থাকিছো এতিয়া আৰু এতিয়া আৰু আমাৰ এনেকুৱা নহয় দিয়াচোন এতিয়া নিজৰ ঘৰ। যিমানে সৰু হওক, যিমানে যি হওক নিজৰটো। এতিয়াতো কোনো ক'ব নাহে। কোনো চাবও নাহে, তোমাৰ ইচ্ছা তুমি কি কৰি থাকা, কি নকৰা মানে ভাড়া ঘৰতকে, মই নিজৰ ঘৰটো বেছি ভাল। নিজৰ ঘৰত থকা, বেছি মানে কমফৰ্ট থকা বুলি ভাবিছো মই। পিছত ভাড়া ঘৰত কেইবছৰ থাকিলা?
মই মানে জন্মৰ পৰা ভাৰা ঘৰতে জানানে। মোৰ মানে ঘৰৰ মানুহে আমি কৰ্মসূত্ৰে টাউনলৈ আহিলো ন, চ', টাউনত আমাৰ মানে ভাড়া ঘৰতে থাকিলো মা, দেউতাহতে নললে আৰু মাটি, চাতি। ভাৰা ঘৰতে থাকিব লাগে, সেই কষ্ট একে। আমাৰ মানে দুটা ৰুম আছিলে, আৰু মানে এতিয়া আমি আহিছো য'ত এতিয়া
অ' হয় নেকি।
উম।
ময়ো পিছে, কৰ্মসূত্ৰে মা, দেউতা মোক আনিছিলে। টাউনতে, পিছে আমি এতিয়া মাটি বাৰী ললো টাউনতে।
উম। মোৰো সেইটো আশা আছে যে লোৱা মাটি বাৰী। কিন্তু নহয় ন আমি যিটো সাধাৰণ মানুহ ইমান মানে চাকৰি আম
উম।